শুনিছে নাই হেল্ল' কি কৰি আছে। হব হা। মোলে থৈ দিবা আৰু দেই। মই গৈ আছোঁ
শুনি আছো শুনিছ
অঁ অঁ জোলাই আনি থৈ দিব মোৰ গৈচিচ
উম উম ছোৱালী স্কুলৰ পৰা আনিবলৈ গলা নিকি
যাওঁ আৰু যোৱা নাই। উম আ
জিন্দা আছে।
কি কয় এইবিলাক আপুনি? অ ' হব দিয়ক।
উম ভাত খালা?
খালো। হব অ -অ যাম যাম হব।
এ তাই কৈ চাইছো আমাৰ দাৰা নহ' ব দে ই ঘৰত থাকিলেহে পাৰি। তাপা কাটি লোৱা আহিছিলে কাতি ল'